অ' হয়।
হয়, নমস্কাৰ।
অ হয় নমস্কাৰ উম বাকী খবৰ - খাতি ভালেই নহয়?
খবৰ খাতি ভালেই, আপোনাৰ?
হয়, ময়ও আছো জীয়াই।
হয়, বাকী খোৱা বোৱা? হয় মই কৰিলোঁ, আপুনি কৰিলেনে?
অ হয় মোৰো হ'ল খোৱা বোৱা, জলপান খালোঁ ৰাতিপুৱা অলপমান দেৰিকৈ ভাতকেইটা গ্ৰহণ কৰিম আৰু।
হয় হয়।
অ' হয়, বাকী অথনি মানে আপোনাৰ সৈতে যোগাযোগ কৰিছিলো কিন্তু আপোনাৰ আমাৰ সময়সীমা যিহেতু অতিক্ৰম হ'ল সেয়েহে ফোনটো কৰ্তন কৰা হ'ল।
হয়।
হয়, আপোনাক মই মানে এহ এটা কাহিনী কৈ আছিলোঁ। মানে আপোনাৰ ফিতাহী মৰা মানুহৰ কথা মই আপোনাক কৈ আছিলোঁ।
হয় হয়।
অ' হয়। আপুনি আপুনি যি দুজন ব্যক্তিৰ কথা ক'লে বুমণি শইকীয়া আৰু কি বুলি কৈছিলে বলোৰাম শইকীয়া নেকি?
তোষাৰ শইকীয়া, তোষাৰ শইকীয়া।
অ' তুষাৰ শইকীয়া। মই আকৌ তেওঁক বলোৰাম শইকীয়া বুলিহে জানো দেই। ক্ষমা কৰিব। অ' হয়, তেখেত দুজনৰ মানে তেখেত দুজনতো ইমান মানে ওপৰৰ হোৱাগে না তাতকেও আপোনাৰ ওপৰত উম দুজন ব্যক্তি আছে দুজন নহয় ক'বলৈ গ'লে বহুত ব্যক তি আছে কিন্তু তাৰে মই আপোনাৰ এজনৰ বিষয়ে বিতং ভাৱে মই আপোনাক কবলৈ বিচাৰিম।
হয়, কওকচোন?
অ হয়, আপোনাৰ এজনৰ নাম হৈছে আপোনাৰ অতুল বৰা।
হয় হয়।
হয়, আপুনি তেখেতক চিনি পায়নে?
পাওঁ পাওঁ, তেখতক ভালকৈয়ে চিনি পা
হয়। অ হয়, মানে আপোনাৰ যেতিয়া আপোনৰ তেখেতৰ পুত্ৰ সন্তান, পুত্ৰ সন্তান দুটি আৰু আপোনাৰ তেখেতৰ এজনী আপোনাৰ কন্যা আছে, হয়। তেওঁলোক যেতিয়া আপোনাৰ দশম শ্ৰেণীৰ যি মেট্ৰিক পৰীক্ষা হয় সেইটো দিবলৈ যেতিয়া আপোনাৰ দূৰত থাকি তেওঁলোকে নিজৰ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়লৈ গৈছিল পঢ়িবলৈ, অধ্যয়ন কৰিবলৈ
হয় হয়।
তেতিয়া মানে তেওঁৰ লগত ময়ে আপোনাৰ কি বুলি কয় এইটো নে তেওঁৰ লগত এজন সহযোগী হিচাপে মই আছিলোগৈ। আপোনাৰ তেতিয়াৰ পৰাই মই তেখেতক মানে ভালকৈয়ে জানো, আপোনৰ তেখেতে ইমানেই ৰহন খানি ইমানেই মানে আপোনাৰ ওপৰত কথা ক'ব যে আপোনাৰ খং উঠিব কিন্তু তেখেতে ভাবে সেইটো বহুত হাস্যকৰ কথা। বহুত মানে তেখেতক আপুনি জ্ঞানী মানুহ বুলি ভাবিব। কিন্তু সকলো তেওঁৰ ফুটনি।
হয়।
হয়, এই বিষয়ে আপুনি কিবা গম পাইনে?
হয় হয়, মই ভালদৰেই গম পাও তেওঁৰ কথা, তেওঁৰ তেওঁ মানে ভাগৱত পাঠ পঢ়ে। আৰু বাখ্যাও কৰে, আমাৰ মানে ভাগৱত চিনি পাই নহয় ভাগৱত গীতা?
হয় হয়, এখন মই লিখিছিলো ভাগৱত।
হয় হয়। সেই ভাগৱতখন তেওঁ পঢ়ে আৰু লগতে বাাখ্যাও কৰে আমাৰ সমাজত। নামঘৰত হওক বা আমাৰ সমাজত কিবা পাতিলে তাৰ ওপৰত যদি তেওঁক ক'বলৈ দিয়ে, তেওঁৰ মানে এখন মেডিচিনৰ দোকান আছে মানে স্বাস্থ্যৰ এখন দোকান আছে।
স্বাস্থ্যৰ নহয় আচলতে দৰব পাতিৰ দোকান হব।
হয় হয় দৰবৰ এখন দোকান আছে, আৰু সেই দোকান খনৰ মানে ভাগৱত যেতিয়া তেওঁ ব্যাখ্যা কৰিবলৈ লয়, তেওঁৰ ভাগৱত তৰ মানে ধৰ্মীয় কথাৰ উপৰিও তেওঁ স্বাস্থ্যৰ থৰ কথা বেছিকৈ ক'বলৈ যায় আৰু স্বাস্থ্যৰ কথা মানে স্বাস্থ্যৰ কথা বেছিকৈ কয় আৰু। ভাগৱতৰ উপৰিও আৰু সেইটো এটা তেওঁৰ ফুটনি মানে মই জানো, সেইটো দেখাবলৈ গৈ পিনি তেওঁ স্বাস্থ্যৰ কথা বেছিকৈ কয়।
মানে এতিয়া তেখেত মানে এজন বহুত ডাঙৰ ফিতাহীবাদ।
হয় হয়।
হয় লগতে আপুনি চাগে এইটোও জানে তেখেতৰ আহ পুত্ৰ সন্তান যি আপোনাৰ প্ৰথম দশম শ্ৰেণী পাছ কৰি পলিটেকনিক পঢ়িবলৈ গ'ল। অ', পলিটেকনিক আপোনাৰ, আপুনি জনামতে তেওঁ পলিটেকনিকৰ আপোনাৰ কেতিয়াও, একেবাৰে ওপৰৰ যোনটো ইঞ্জিনিয়াৰ সেইজন হ'ব নোৱাৰে।
হয়, নোৱাৰে, নোৱাৰে।
কিন্তু এতিয়া যিহেতু পলিটেকনিক পাছ কৰি, মানে পলিটেকনিক আপোনাৰ পাছ কৰি, ব্যক্তিজন আপোনাৰ এটা চাকৰি পায়। এজন ডাঙৰ ইঞ্জিনিয়াৰ হ'ল বুলি তেওঁ চবকে কৈ ফুৰে, আপুনি চাগে সেই বিষয়েও জানে?
হয়, হয়, সেই বিষয়ে জানো।
অ', হয়। লগতে তেখেতৰ সৰু, সৰু পুত্ৰ, ধণ্টী ব, বৰা।
হয়।
তেখেতেও আপোনাৰ বহুত ফিতাহী মৰা, বহুত ওপৰৰ কথা কয় বুলি আপুনি নাভাবেনে?
ভাবোঁ, ভাবোঁ, তেখেতৰ সৰু পুত্ৰইও বহুত ফুটনি মাৰে, আৰু সিহঁতৰ মানে প্ৰায় ককায়েক, ভায়েকবোৰেও অলপ-অলপ ফুটোনি মাৰে বুলি, কোৱা শুনো মানুহে।
অ', হয়, হয়, ই এটা একেবাৰে সঁচা বুলি মই আপোনাক কম।
আৰু লগতে তেওঁৰ, তেওঁৰ পুত্ৰ যি পলিটেকনিক পঢ়িবলৈ গৈছিলে, আমি জনামতে পলিটেকনিক তিনিবছৰ হয়। আৰু তেখেতৰ যোৱা প্ৰায় এতিয়া সাত আঠ বছৰ হৈ গ'ল, গ'ল হয়তো বেছিও হৈ যাব পাৰে সাত, আঠ বছৰৰ, তাৰপিছত লগতে তেওঁৰ চাকৰি পালে বুলি যেতিয়া কয়। মানে হ, চৰকাৰী চাকৰি এটা পালেতো ভালেই কথা। কিন্তু তেওঁ মই শুনামতে প্ৰাইভেটত মানে বেচৰকাৰী কৰী খণ্ডাত, খণ্ডত হে সোমাই আছে, আৰু তেওঁৰ বাপেকে, তেওঁৰ পিতৃয়ে যে কয়, চৰকাৰী চাকৰি পালে বুলি, এইটো সম্পূৰ্ণ এটা মিছা কথা বুলি মই ভাবোঁ।
হয়, এইটো এটা মিছা, মানে মিছা এটা অ', কি বুলি কওঁ, মিছা অপবাত এটা মানে হয়, মিছা অপবাদ এটা সমাজত প্ৰচাৰিত কৰিছে।
হয়, হয়, লগতে নিজকে বহুত ধনী ব্যক্তি বুলি, আৰু ধনী আৰু জ্ঞানী ব্যক্তি বুলি বুজাবলৈ মানে মানুহৰ ওচৰৰত এইটো অপবাদ প্ৰচাৰ কৰিছে।
হয়, মানে এজন তেখেত গুণী-মানি হিচাপে সমাজত প্ৰচাৰিত , হয়।
লগতে আপুনি তেওঁৰ ফুত তৰ সকলৰ বিষয়ে কি ক'ব, আৰু লগতে তেওঁৰ পৰিবাৰেই হওক বা তেওঁৰ ককাই, ভায়েৰ হওক, তেওঁলোকৰ বিষয়ে তুমি ক'বা?
হয়, তেওঁলোকৰ বিষয়ে ক'বলগীয়া এটাই কথা আছে, যে ফুটনিৰ পৰা যাতে দূৰত ৰাখক, আমিতো মানে আপোনাৰ সৰুজন পু টৰ নামেই দিছিলো ফুটনি, কিন্তু তেখেতে অকনমান গাত মানে গাত লাগি গ'ল, অকনমান বেয়া পোৱা-পোৱা হোৱা বাবেহে নাম টো উঠাই লোৱা হ'ল, সমাজৰ পৰা। সেয়াই, বাকী আপোনাক মই বেলেগ এটা কথাতহে ফোন মাৰিছিলো।
হয় কওকচোন, কওকচোন?
হয়, আপোনাৰ আমাৰ ওচৰৰে গৌতমদেৱ তেখেতে বোলে এখন বিয়া পাতিছে।
হয় হয়, শুনিছো মই। পাতা বুলি
হয়, শুনিছে নে আপুনি কথাটো? হলে, তেখেতে বিয়া পাতিবলৈ হেনো, তেখেতৰ ঘৰত আমলখি গছজোপা কাটি পেলালে।
হয় হয়, কাটি পেলালে।
হয়, সি আকৌ গছজোপা কাটি পেলালে তে আমাৰ ৰঘুনাথ দাদাই কবিতাই এফাঁকি লিখি দিলে।
সি ই ই হয়।
বোলে মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই জীৱনৰ শেষ সন্ধিয়াত।
হয়।
হয়।
আকৌ, মেলিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। বুলি কবিতা ফাঁকি লিখিলে মই শুনিছোঁ, মই শুনিছোঁ, কিন ত' মই কথাটোত ইমান এটা ভাল ভাল পোৱা নাই, কাৰণ গৌতম শইকীয়াই বিয়াটো পাতিছে, ভালেই কৰিছে তেওঁ। কিন্তু গছজোপা কাটিব নালাগিছিল সেইটোও হয় বাৰু কিন্তু তাৰ ওপৰত যে ৰঘুনাথ দাই তেনেকৈ কবিতা লিখিব আমিও ভবা নাছিলোঁ, ইহ্ কিন্তু তেওঁ হয়তো বিয়ালৈ নমতাৰ কাৰণে এইটো প্ৰতিশোধ ল'লে বুলি মই ভাবোঁ।
নহয় তেখেতকতো, আমাৰ ৰঘুনাথ দাক বিয়ালৈ মাতিছিলে।
মানে গৌতম শইকীয়াই ডাইৰেক্ট ফোন ফোনত টিয়া ভাৱে, পোনপটীয়া ভাৱে নিমন্ত্ৰণটো নকৰা বাবে হয়তো তেনেকুৱা আ আ আ
নহয় নহয় নহয়, আপুনি আপুনি এটা, আপুনি এটা ভুল ধাৰণাত আছে। যিহেতু কথাটো এনেকোৱা, আপোনাৰ ৰঘুনাথ দাক বিয়ালৈ নিমন্ত্ৰণটো জনাইছিলে। কিন্তু তেখেত যিহেতু প্ৰকৃতিৰ প্ৰেমী, তেওঁ প্ৰকৃতিৰ মাজত থাকি ভাল পায়। তেওঁ প্ৰকৃতিক ভাল পায়।
হয়।
সেয়েহে মানে আপোনাৰ গছজোপা যেতিয়া কাটি পেলোৱা হ'ল আমলখিৰ গছজোপা। কিয়নো আমলখি আপোনাৰ আমলখিত বহুত গুণ আছে। আমলখিটো আপোনাৰ খালেও ভাল। আপুনি যদি পিচি পেলাই আপোনাৰ চুলিত লগাই চুলিও ক'লা কৰে।
হয়, লগতে যদি আপুনি পানীৰ লগত খায় তেতিয়া পানীটো মিঠা হৈয়ো যায়।
হয়, এটা বন ঔষধি বস্তু, বন ঔষধি বস্তু সেইটো এটা।
হয়, হয়।
আৰু লগতে গছজোপাই আমাক অক্সিজেন দিয়ে ছাঁ দিয়ে।
হয়।
গতিকে সেই গছজোপা কাটি পৰাও কাটি পেলোৱাৰ কাৰণে ৰঘুনাথদাই খুব প্ৰকাশ কৰি সেই কবিতাফাকি লিখিছিল বুলিহে মই জানোঁ। বোলে ভাল পালোঁ গৌতম দেৱ, ভাল পালোঁ, গৌতম দেৱ তুমি মোক বিয়ালৈ নিমন্ত্রণ জনালা।
হয়।
কিন্তু বিয়াখন পাতিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা?
হয়।
আলহী অতিথি যাব, ঘৰখন বোৱাৰীয়ে দিবহি পুৰায়।
হয়।
কিন্তু আমলখি গছজোপা পাবা নে ঘূৰাই?
নাপাওঁ, নেপাওঁ, কেতিয়ানো পাবা।
হয়।
সেইটোত আমিও আ আমাৰ গাঁওবাসীয়েও বহুত দুখিত। কিন্তু আমলখি গছজোপা কটাৰ বাবে। আমাৰ গাঁও ব বাসীয়ে এদিনৰ কাৰণে ভাত লঘোণ দিয়া দেখিবলৈ পোৱা যায়। আমলখি গছজোপা কটাৰ বাবে আৰু লগতে বিয়া খন, বিয়াখন এদিনৰ কাৰণে বহিষ্কাৰ কৰি নেক্সট ডে মানে পিছৰ দিনা অনুষ্ঠিত কৰা হৈছে।
হয়।
আমলখি গছজোপা মানে বহুত ঔষধি গুণ আছে যে সেইটো কাৰণে গোটেই গাঁৱৰ ৰাইজে সুখ প্ৰকাশ কৰিছিল।
হয়, মই ভাবো আমলখি গছজোপাৰ কাৰণে
হয়।
হয়, আমলখি গছজোপাৰ কাৰণে আপোনাৰ যদি দহা কাছ আৰু জ্ঞাতলি ভোজ যদি এদিন ৰ খা হয়
তেন্তে হ'লে গছজোপাৰ কাৰণেও আপোনাৰ গছজোপাকো ন্যায় প্ৰদান কৰা হ'ব নেকি?
হয়, হয়। সেইটো কথা আমি নভবা নহয়, আমাৰ ৰাইজে মিলি সে ইটো, সেইটো পাতিব আৰু কথাটো।
হয়।
আৰু মানে হয়তো আমিতো তিনিদিনীয়া এতিয়া তিলনি আমি অনুষ্ঠিত কৰা হ'ল গছজোপাৰ যিহেতু।
হয়
এতিয়া হয়তো কাজ আৰু ভোজটো আমি পাতিম বুলি ভাবিছো লগ তে অস্থিখিনি আমাৰ আমাৰ ওচৰতে থকা গংগা নদীখনত উটাই দিম বুলি ভাবিছো।
অ হয়। মই ভাবো গৌতমদেৱক ইয়াৰ বাবে উচিত শাস্তি বিধান কৰাটোৱেই ভাল হ'ব নেকি।
তেওঁৰ তেওঁৰ গাত অকণো দুখ নাই যিহেতু
হয়।
তেওঁৰ তেওঁৰ মানে ওচৰে পাজৰে থকা বুমণি শইকীয়া আৰু তেওঁৰ মানে সহযোগী অলপ মানে মিলি পিনি সেই গছজোপা কাটিবলৈ নিৰ্দেশ দিলে আৰু লগতে তেওঁলোকেই সহযোগীসকলেই কাটি দিলে।
নহয় বুমণি শইকীয়াকতো আপোনাৰ অজিত শইকীয়াই আপোনাৰ গছজোপা কাটিবলৈ নি ৰ্দেশ দিছিল বুলিহে মই জানো। গতিকে তেখেতৰ বাপেকৰ নিৰ্দেশ মতে তেওঁ গৈ পেলাই সেই গছজোপাত আক্ৰমণ কৰি সেই গছজোপ গুৰিতে কাটি পেলোৱা হ'ল।
হয় হয় সেই বিষয়ে মই ইমান জ্ঞাত নহয় যদিও মই গম পাওঁ। কিন্তু এই ওতঃপোতভাৱে জড়িত আছে। বুমণি শইকীয়া বুলি মই গম পাইছোঁ।
হয়, মই কথাটো আল আৰু অলপ মানে ইয়াৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰিম বুলি আপোনাক কথা দিছো। বাকী এতিয়া দম দম দম দম কে আপোনাৰ এজাক বৰষুণ অহাৰ নিচিনা অকনমান আপোনাৰ অনুভৱ হোৱা নাই নাই।
হৈছে হৈছে প্ৰায়ে মানে তেনেকে অনুভৱ এটা হৈছে লগতে বতাহো অকণমান অকণমানকৈ আহিছে বুলি মানে গম পাইছোঁ।
হয়, আপুনি এতিয়া এটা কথা চাব যিহেতু অসম এক এই খন নদী মাতৃক দেশ আপোনাৰ অসমত বহুত পৰিমাণে আপোনাৰ বিদ্যুৎ উৎপন্ন